অ', শুন হেল্ল' হেল্ল'।
শুনিছো শুনিছো। কি খবৰ? মই এনে আছো দে গৰমত আৰু কি উম, ভাল ভাল। গৰম কেনেকুৱা দিছে সেইফালে?
এ বহুত গৰম অ' একেবাৰে হেৰিতে পৰি আছো বুজিছা ফেনৰ তলতে পৰি আছো। এফালে কুলাৰ লৈ আছো।
হয় দিয়া।
তোমালোকৰ কেনে গৰম ইফালে?
আমাৰ সুধিছাহেনে যিহে গৰম দিছে নহয়। ন ফেন লাইন নাথাকিলে মানে আৰু দিগদাৰে আছে তোমালোকৰ চাগে কি বুলি ইনভাৰ্টাৰ আছে ন।
অ', ইনভাৰ ইনভাৰ্টাৰ আছে বাৰু কিন্তু মানে আমাৰ পানীৰ কাৰণে দিগদাৰ ন লাইন নহ'লে বৰ অসুবিধা হয় পানী শেষ হৈ গ'লে।
আমাৰ ইয়াত তোমালোকৰ এতিয়া লাইন গ'লে একো কথা নাই ৰাতিও আমাৰ ইয়াত ৰাতিও লাইন যায়। বৰ দিগদাৰ হয় বিচনীয়ে মাৰি থাকো আৰু খেতেক খেতেক খেতেক
একো নাই একো নাই একো নাই ভালহে সেইটো এটা এক এক্সাৰচাইজ হৈ আছে আমাৰ এতিয়া অ', হেৰি গৰমৰ অনুভৱ হোৱা নাই হেৰি হোৱা নাই কিনো লাভডাল হৈছে দুুনীয়াখনৰ বেমাৰহে চা বিব এনেকে ন।
হয়, হয়।
উম।
কাৰেণ্টৰ বিলো বৰ বাঢ়িব দেই এইবা
অ', আজিকালি কি হৈছে একেবাৰে ইমান লাইন যোৱা হৈছে ন। আজি যে ৰাতিপুৱা সময়ত লাইন গ'লগে পাই
হয় নেকি?
তাৰ পিছত নাই - নাই - নাই, পানীতো শেষ হ'ব ধৰিছে গা ধুব ইমান দিগদাৰ হৈ গৈছে নহয় তাৰ পিছত ভগৱানৰ কৃপাত আহি গ'ল আৰু বাৰটা এঘাৰটা মানত।
অ', টাউনতো ল' লাইন ইমান দেৰিলৈকে?
অ', কি হৈছে জানো আগতে সেনেকুৱা নাছিলে, এই কেইদিনমানৰ পৰা কি হৈছে ইমান হৈছে। সিহতি এলাউন্ঞ্চ কৰি দিয়ে কি বুলি কয় নাই আজি এনেকে কাৰেন্ট নাহিব এনেকে ইমানটা পাৰা ইমানটা লয় বুলি পিনে, তাৰপিছত তুমি মৰা আৰু
এলাউঞ্চটো কৰি দিয়ে ন' তাত তেনেকৈ?
এনাউন্স কৰি দিয়ে।
অ',
সেইটো কাৰণে, সেইটো কাৰণে, ভাল বাৰু আগতীয়াকে সতৰ্ক পাই যাওঁ। সতৰ্ক বানী দি দিয়ে ন' তেওঁলোকে, কিন্তু মানে বেলেগৰ একো নহয় কিন্তু আমাৰ হৈছে কি মটৰটো মানে পানী বহুত কমকে ওলাই যে ত' সেইটো কাৰণে লাইনটো মানে লাগেই আমাৰ
উম,
নহলে পানী শেষ হৈ যায়গৈ বৰ দিগদাৰ হয় গা পা ধুবলে বাচন বাতন ধুবলৈ মানে বহুত অসুবিধাৰ সন্মুখীন হৈ যাওঁ আৰু।
হয় দিয়া হেৰি তোমালোক পানীটো কি ভালকৈ আহে নে নাহে তাত, সেইফালে
আমাৰ পানীটো ভালকে নাহে মানে আমাৰ জেগাখিনি ইমান আইৰনৰ পানী ন' ত' কি হৈছে আমাৰ বহুত মানে সেনেকে মিস্তি লগাইছে পানী ভাল হ'ব বুলি পিনে এশ ফুট, বিশ ফুট ত্ৰিছ ফুট এনেকেলে কিন্তু মানে নাই কামত নাহিলে। মানে চব বেয়া পানী, পানী খিনি ওলাই যেতিয়া থৈ দিব ন'
উম,
তেতিয়া কি হৈ যায় তোমাৰ দশ পোন্ধৰ মিনিটৰ পিছতে একদম পুৰা ওপৰত ঝাল - ঝাল ধৰি যায় মানে, মানে আইৰনৰ পুৰা তৰব এটা আহি যায়গে তেলান
উমহ, উমহ,
হা, ত' সেইবিলাক পানীটো খাব নোৱাৰি দিয়াচোন আৰু সেয়া পানীয়ে কাপোৰ ধুলে কাপোৰ তো তোমাৰ কৈছো খুব বগা কাপোৰ যদি ধোৱা তোমাৰ এসপ্তাহত গোটেই চেক লাগি যাব মানে, হালধীয়া হালধীয়া অ', সেইটো কাৰণেতো, তাৰপিছত যেনে তেনে ভগৱানৰ কৃপাত অকমান এটা জোগাত মানে এ সোতৰ ফুট নে কিমান ফুটত পানী অলপ পালো কিন্তু তাত মানে পানীৰ লেভেল টো কম আছে যে ত' সেইটোক কাৰণে এতিয়া কি হৈছে তাত সে মানে মটৰটো দি থাকিলে কি হয় দশ মিনিটৰ পিছত অকমান পানী ওলালে আকৌ আধা ঘণ্টা পিছত পানী অকমান ওলাই, সেনেকে মানে ভৰোত তে ভৰোতে আমাৰ মানে দুঘন্টা তিনি ঘণ্টা লাগে মানে গোটেই হেৰিটো ভৰিবলে টেংকিটো ভৰিবলে
এতিয়া কি পানীটো অকণমান চাগে ভাল হৈছে ন?
অ', এতিয়া ভগৱানৰ কৃপাত পানীটোতো আগতছে বহুতেই ভাল হৈছে, এটলিষ্ট কাপোৰ কেইটা ধুব পাৰো ভালকে।
অ',
এই এতিয়াও নোহোৱা নহয় বাৰু কাৰণ আগতে লগা পাইপ বিলাক আ, তাৰ পিছত আকৌ টেংকি চেংকি সেইবিলাকতো আইৰন আছে ন' তাৰ পৰাই অলপ ডিষ্টাৰ্ব হৈছে হৈছে আৰু চুলি তুলি সৰিছে গা বিলাক মানে এঠা এঠা লাগে গা ধোৱাৰ পিছত
কাপোৰ বিলাক দাগ লাগে জানো এতিয়া, বগা কাল কাপোৰ বিলাকত?
আ, তেনেকে নালাগে আগৰ নিচিনা কিন্তু মানে অকমান আছে কিন্তু তথা আগত তে মানে বহুত ৰাহত আৰু
অ ভালে
তোমালোকৰ পানী কেনে সিফালে?
আমাৰ ইয়াত পানীৰ কুত প্ৰব্লেম নাই বুজিছা। পানী মানে আইৰণ নাই আৰু মুঠতে।
উম। হেল্ল'।
অ', এতিয়া বাৰ আমাৰ এইফালে বিল কলং আছে যে মানে পানীত টো ধুনীয়াকৈ আৰু মানে ওলাই আৰু দমকলৰ পৰা।
অ', অ', অ', অ', ভালেই দিয়া তোমালোকে ভাল আৰু। আমাৰ তাতে দমকললো নাই যে।
উম।
দমকলো আইৰণ গোটেই আইৰণত গোটেই একদম চেক লাগি আইৰণ মামৰ খাই গৈছে মানে
উ, উম, বাকী খুৰা গ'লগৈ নাই এতিয়া।
সুৰা আছে, আছে সুৰা, হেৰিত যাব কি বুলি কয় আবেলি সময়ত যাবগে
বেছি দেৰি নাই আৰু অ', হয়নে।
তাকে তাকে পাপাই উঠে আৰু চাই কৈছে কেইটা বাজিছে কেইটা বাজিছে চোৱা চোৱা। চোৱা মই যাব লাগিব সোনকালে বুলি এনেকে কৈ থাকে আৰু এই যাৱ যাবা নহয় কিয়নো ইমান হেৰি কৰিছা ভাইটিয়ে থৈ আহিব দিয়া তোমাক ইমান ওচৰতে আছে চাই এতিয়া বোলো ন।
উম।
খেয়াই আৰু বা কি কি হ'ল আজি আমাৰ ঘৰত গ'ম পাইছা নে নাই। মানে হেৰি হ'ল আমাৰ নতুন গদ্ৰেজটো যে
অ', অ',।
সেই নতুন গ্ৰদ্ৰেজটোত ক'ৰ পৰা এটা নিগনি সোমাই আছিলে গ'ম নাপাওঁ নহয়।
উম, হু, হু
খুলি সিদিনাখন খুলিছো আৰু গোন্ধ পাইছো দেই নিগনি, নিগনি মানে নিগনি নিগনি গু বিলাক পাইছো মই বোলো নিগনি কেনেকে সোমালে ইয়াত হা
গোটেই হাগি গৈ বৰবাদ কৰি দিলে হয় যদি দেখা
অ', তাকেই অলপ কুটিছিলো গ'ম পাইছানে মাৰ চাদৰ মেখেলা অকমান
ৰাম, ৰাম, ৰাম।
তাৰ পিছত আৰু মই বোলো আজি ইয়াক চাফা কৰিম বুলি পিনে খুলিলো খোলাৰ লগে লগে গোটেইটো জাপ মাৰি পিনে ওলাই আহিলে তাৰপিছত ওলাই অহা পিছততো এতিয়া বিচাৰি নাপালোঁ চবেই মানে একেবাৰে দৌৰ দৌৰ, দৌৰ, দৌৰ কৰিলোঁ। নাই ক'ত পলালে ঠিকান নাই আছে চাগে এতিয়া।
বস্তু ধৰিব কাৰণে পিট পিটিয়া বস্তু যিহে স্পীড
অ', আৰু তাতে সৰু ন বস্তুতটো সঁচা দেই মোৰ একে বৰ অশান্তি পাওঁ, এই পঁইতাচোৰা নিগনি গোট গোটেই কাপোৰ বিলাক বৰবাদ কৰি পেলাইছে জানানে। কুটি পেলাই দাগ লগাই
বা সেইটো দাগতটো যে ইমান সোনকালে নাযায় বুজিছা নে নাই যিটো লাগি ধৰা দাগটো
উম, নাযায়, নাযায় ধুলেও নাযায় সেইটো ধুলেও নাযায় সেইটো।
উম, থৈ দিব লাগিব বহুত টাইম গ মানে চাৰ্ফত গৰাই পেলাই। তথাপিও নাযায়হে।
নাযায়, নাযায়, নাযায়। আৰু তাতে এই পাটৰ মুগা কাপোৰ বিলাকত লাগি লগালেতো আৰু দিগদাৰ হয় দিয়াচোন ধুবও পৰা নাযায় সেই
দামী, দামী কাপোৰ বিলাকতটো আৰু ৰিস্ক ল'ব নোৱাৰি না।
এইেইটো এটো
ভাগ্য আজি কি ভাবি পেলাই যে আজি চাফা কৰিম বুলি ভাবিলা।
নহয় মানে সিদিনাখন গ'ম পাইছিলো হা কিন্তু মানে চাফা কৰিব লাগিব টাইম নহ'ল যে সেইদিনাখন। খন। তাৰপিছত আজি টাইম পালোঁ আজি চাফা কৰিলো সেয়া চফা কৰোঁতে কৰোঁতে ভাগৰ লাগি গ'ল একেবাৰে কাপোৰ বিলাক ওলাইছো আকৌ কাপোৰ বিলাক জোকাৰি জোকাৰি সোমাইছো সামৰিছো মানে দু এটা এবাৰ কামো মানে তিনিবাৰ চাৰিবাৰ কৰিব লগা হৈছে ন বৰ এলাহ লাগিছে এতিয়া একেবাৰে
তুমিয়ে কৰিলা ন অকলে মানে গোটেই
অ', মইয়ে কৰিলো আৰু কোননো কৰিব মা ভাতত লাগি আছে মই ছোৱালী ভাইটিওতো ওলাই গৈছে, ভাইটিয়েটো নকৰে এইবিলাক কাম ন কিনো কৰিব ল'ৰা মানুহ আৰু সেয়াই তুমি কি ঘৰত অকলে নেকি?
ঘৰত হয় মই অকলে এতিয়া।
অ', অ', অ', বাকী বৰমা বৰটা কত গ'ল
চব শুই আছে তেওঁলোকে
অ', অ', অ', অ', ভাত পানী খোৱাই দিলা আৰু ন।
উম খালোঁ দুপৰীয়া খালোঁ বাৰু
চাহ এতিয়া চিঙৰা অলপ আনি এটা আনিছো তাকে খাই আছো লাল চাহৰ লগত
বা বা গৰমত চাহ খাই যা
উম চাহটো মানে একদম কম্পালচৰি গেলা গৰম হলেও চাহটো নেৰুৱে
মই আকৌ আজিৰ পৰা চাহ এৰিছো মানে
হয় হয়।
মই মানে বাহিৰা বস্তু মানে ভাবিছিলো আজিৰ পৰা ভাতো এৰি দিও বুলি পনে হা
উম উম
কিন্তু মানে নোৱাৰিলো আৰু আজি মাংস দেখিলি বোলো নাই নাই নাই নাই কচু আৰু মাংস মানে মোৰ মানে প্ৰিয় মই বোলো এইকেইটা বস্তু এতিয়া পালো যেতিয়া এৰিব নোৱাৰি আৰু আজি
হয়। আজি লোকেলৰ লগত বজাই দিলা আৰু ন
অ', দিলো দিলো দিলো দিলো তুমিও আহিব লাগিছিল ছিল আকৌ খাব পাৰিলা হয় ধুনীয়াকে
কি যাবা সেই যিহে গৰম দিছে
ক বাৰু আহিলা হয় তথাপিও তুম তুম এখনতে ধুনীয়াকে উঠি পিনে খাই যাব পাৰিলা হয় বৰ ধুনীয়া হৈছিলে কিন্তু সেই গৰম যে গৰমে গৰমে খালো যে ইমান এটা টেষ্ট নাপালো আৰু কিন্তু ভালে হৈছিলে বাৰু ৰাতিলে ভালকে খাব লাগিব।
ক'লা কচু আৰু চৰাই মাংস এনেই বস্তুটো উগ্ৰ নহয় জানো মানে শক্তি নাপাব গৰমত যে মানে তেতিয়া বৰ হেৰি লাগে
আহ সেইটো কাৰণে নেক সেইটো কাৰণে নেকি মই খাই দিয়াৰ পিছত এনেকুৱা গৰম লাগিছে নহয়
উম
মানে একে উতলাই আনিছে কৈছো কাম কৰি আছো ইফালে কে মানে ফেনখনেও কাম দিয়া নাই আৰু ফেনৰ ভলটেজ কমিছে যে লাহে লাহে ঘূৰি থাকে ইচৰাম
জলা দিবই লাগিবই জ্বলা হে তলাহে এইবিলাকৰ লগত মানে গৰমৰ মিহলি
অহ
ভ আজি পাৰিছা আৰু ন গৰমত মিলাইছা আৰু তুমি
তাকে কি কবা উপায় নাই ভ দিয়াচোন বাৰু মখ মুখৰ জুতিটো লাগে ন,
উম্, সেইটোৱে।
জুতিটো হ'লেহে মানুহে মানে পেটটো অকমান হেৰি হয়, শান্তি পায়। জুতিটো নহ'লেতো মানে জুতিটোতো কিনো চকুৰৰ দেখনি আৰু। চকুৰে যিমান দেখিবা তুমি, সিমান দুখ লাগিব। তোমাৰ কিমান খাবলৈ পাবা, তোমাৰ পেটটো ভাল সন্তুষ্টি হোৱা টাইপ লাগিব। হ'ব দিয়া, ৰাখিছো আৰু ন।
দিয়া হ'ব দিয়া।